অ' হেল্ল' বন্ধু কোৱা কি খবৰ? আছোঁ আছোঁ ৰবা ভালেই আছোঁ। নাই নাই ৰ'বা ভাত পানী এতিয়ালৈ খোৱা নাই একো খামহে।
অ' কেতিয়া খোৱা ভাত-পানী?
ভাত পানী খাওঁ আৰু লাহেকে তোমাৰ চাৰে নটা বাজিলেহে চাৰে নটা দচটা মানত খাম আছতেকে।
তাত বনাইছে মানে এতিয়ালৈ ব বনোৱা নাই ৰ'বা বনাবহে কি বা বনাই।
অ' তুমি বনাই পাইছা নাই খানা চানা?
খানা বনাব জানো ৰ'বা, ভালে খিনি বনাবই জানো খানা পাতি।
বা ভাল কথা দেই।
ম'ম' চাওঁ চাওঁ ৰোল ৰুটি গোটেইবোৰ জানোঁ।
নহ'লে ৰেষ্টুৰেণ্ট
হে' দোকান ৰেষ্টুৰেণ্টটো খুলিব পৰা যায় কিন্তু সাধন নাই মোৰ লগত। সাধন আৰু টকা।
সেইটোৱেতো, সেইটো বহুত লাগি যায় যে। আৰু তাতে তোমাৰ লছো হ'ব পাৰে, প্ৰফিতো হ'ব পাৰে, হয় নাই।
তাকে-তাকে, বিজনেছ এটাত ক'ব নোৱাৰি ন' বিজনেচ খুলি দিলে। কি হয়, কি নহয়।
একো নাই দিয়া, বেলেগে নাখালেও, মই আহি খাম।
হ'ব দিয়া আহিবা এদিন, পিছে ভালে অ', ভালে মনত কৰিলা তুমি, ময়ো ভাবি আছিলোঁ, ফুৰিব যাওঁ, ফুৰিব যাওঁ কবাত। কিবা, তুমি ক'বাত যাবা নেকি ফুৰিবলৈ?
পাৰি দেই যাবলে, তুমি ক'ত যাম ভাবিছা?
ক'ত যাম মানে, আমিতো ভাবি আছিলোঁ, তোমাৰ বল ষ্টেকলে যাওঁ এপাক।
বুষ্ট ট্ৰেক?
অ', বুছ ট্ৰেক। বুলষ্টেক ন'হলে তোমাৰ জুকৌ ভেলি।
হয় নি, জুকো ভেলিত বহুতে যায় দে।
অ', জুকভেলি জেগাতটো ভাল দেই, ধুনীয়া জেগা হয়, ফুৰিব কাৰণে ভাল। আৰু ঠাণ্ডাৰ দিনত যদি যোৱা ন' মানে ধুনীয়া, একদম মানে, প্ৰকৃতিৰ হেৰিটো ধুনীয়াই। বাট ঘুৰি পেলাইও বঢ়িয়া লাগে। আৰু তোমাৰ যেতিয়া ট্ৰেকিং কৰিবা, ট্ৰেকিং কৰিপেলাই তাতে টেন্টত থাকিব লাগে। এক্সপিৰিয়েঞ্চটো ধুনীয়া এক্সপিৰিয়েঞ্চ হয় দেই।
উম, যাবলৈতো মন আছেই, এতিয়া তাকে কেতিয়াবা যাওঁ, কোৱা।
অ', পিছে তুমি কিবা বনাই আছা নেকি?
নাই বনোৱা, কেলে?
কিবা খুন্দি থকা শব্দ পালোঁ। অ', বোলোঁ কিবা খুন্দি থকা শব্দ পাইছোঁ।
খুন্দি থাকা, জানো পাই।
নে ফেনৰৰে শব্দ।
অ', ফেনৰ চাগে দেই, ফেনখন শ্ল'কে চলাই থৈছোঁ, ফেনখন বহুত চাউণ্ড কৰে মানে, অফ কৰি দিওঁ নেকি? বেছিকে চাওন আহিছে নি বহুত?
নাই-নাই, বেছি কে চাওন অহা নাই, অলপ আহি আছে কিন্তু চাওন।
অ'।
একো নাই, একো নাই, পিছে তুমি কি-কি জেগা ফুৰিলা এতিয়ালৈ? হেল্লো'? হেল্লৌ? হেলৌ, হেলৌ? হেল্লৌ? হেল্লৌ, হেল্লৌ? হেল্ল'।
কেলে চেক চক উম!